নমস্কাৰ
হয়! কি কৰি আছে?
হেল্ল'? অ'! শুনিছেনে, শুনিছেনে? অ'! নমস্কাৰ।
অ'! নমস্কাৰ-নমস্কাৰ। এ, মই এনে, অকণমান ওলাই আহিছোঁ, আঁ বাটৰ দেখি।
উম, অ' অ'! মই এনে আৰু মইয়ো আছোঁ, মই আমাৰ ঘৰতে, নিজৰ ঘৰতে। ভাত পানী খালেনে? মই, মই খোৱা নাই, ৰ'ব।
হয়!
মই, এটি বিশেষ কাৰণত ফোন কৰিলোঁ মানে, আপোনাক। আমাৰ চাৰিওফালে, চাৰিওফালে হৈ থকা, প্ৰদূ্ষণৰ বিষয়ে অলপ, কথা আলোচনা কৰিম বুলি ভাবি, আপোনাৰ লগত আপোনাক ফোন কৰিলোঁ মই।
হয়, হয়! এইটো আপুনি, ভাল কথাই কৈছে। যিহেতু, আমাৰ পৰিৱেশটো আমাৰ বিনষ্ট হৈ যায় আছে, দিনক দিনে। এইটোৰ ওপৰত আমি, কথা পতাতো অত্যন্তই জৰুৰী।
অ'! আপুনি অলপ কওঁকচোন? পৰিৱেশ প্ৰদূৰ্ষনৰ বিষয়ে, কি ভাবে, আপুনি কি কি প্ৰদূ্ষন হৈ আছে? কি কৰা উচিত?
হয়, হয়! অ'! পৰিৱেশ প্ৰদূষণ বুলি ক'লে, আমি সকলোৱে বুজো যে আমাৰ পৰিৱেশ উম, বিভিন্ন প্ৰকাৰৰ আছে যেনে, ধৰি লোৱা, মাটি প্ৰদূৰষণেই হওঁক বা পানী প্ৰদূষণেই হওঁক, বায়ু প্ৰদূষণ হওঁক, লগতে শব্দ প্ৰদূষণ আদি। অ' অ'! চাবলৈ গ'লে, অ'! বৰ্তমান আমাৰ, মাটি প্ৰদু প্ৰদূষণ কেনেকৈ হৈ থকা বুলি, আমি কবলৈ গ'লে, অ' আমাৰ, বৰ্তমান আমাৰ এতিয়া, ধান খেতি পথাৰত চলি আছে। গতিকে, ইয়াত আমি, হয়, হয়! আমি দেখিবলৈ পাওঁ যে, আমাৰ যিবিলাক জৈৱিক সাৰ, সেইবোৰ আমাৰ খেতিয়কে, বৰ্তমান সময়ত, আমাৰ অধিক পৰিমাণে বা বৰ্তমান আমাৰ, ব্যৱহাৰ কৰা দেখা নোপোৱা হৈ গৈছে, লগতে ব্যৱহাৰ ন কৰেও। উম, অ'! তাৰ উপৰি আমাৰ, যিবিলাক ৰাসায়নিক আঁ সাৰ যুক্ত দ্ৰব্য, সেইবোৰে আমাৰ, শস্য পথাৰত বা খেতি পথাৰত আমি, ব্যৱহাৰ কৰা দেখিবলৈ পাওঁ। যাৰ ফলত, আমাৰ যিটো মাটিৰ নিম্নতম যিটো আৰু সেই, অ'! নিম্নত তম যিটো আমাৰ, থাকিবলগীয়া গুণাগুণ, সেইটো আমাৰ, নোহোৱা হৈ যাবলৈ ধৰিছে। যাৰ ফলত, আমাৰ শস্য উৎপাদন অ' কম পৰিমাণে হ'বলৈ ধৰিছে। আৰু মাটিও, প্ৰদূ প্ৰদূষিত হোৱা দেখা যায়। অ'! লগতে আৰু যিবোৰ আমি, অ'! ধৰি লোৱা আমি, দৈনন্দিন জীৱনত, আমি বিভিন্ন ধৰণৰ উম, প্লাষ্ট-প্লাষ্টিক জাতীয় সামগ্ৰী, আমি ব্যৱহাৰ কৰোঁ। কিন্তু, সেইবোৰ আমি, আঁ ব্যৱহাৰ কৰাৰ পিছত, আমি, সেইবোৰ আমি, আঁ এ, এক নিৰ্দিষ্ট ঠাইত, সেইবোৰ আমি, পেলাই নিদি আমি, আঁ অন্য ঠাইতে, আমি যধে-মধে পেলাই দিওঁ, যাৰ ফলত সেইবোৰ, অ'! বহুদিন ধৰি একে ঠাইতে, পৰি থাকি, ম মা মাটিৰ লগত মিহলি হৈ যায়। মাটিৰ গুণাগুণ কমাৰ লগত তে মাটি মাটিছ প্ৰদূষিত হোৱা দেখা যায়।
অ', হয় হয়।
আপুনি আ পানী প্ৰদূ্ষণ কেনেকৈ আমাৰ বৰ্তমান হৈ আছে অকমান দিব পাৰিবনে,
অ', নিশ্চয় পানী প্ৰদূ্ষন পানী প্ৰদূ খন আমাৰ অতি পানী প্ৰদূ্ষনত আমি গুৰুত্ব দিয়াতো অতি প্ৰয়োজন। কাৰণ প্ৰাণী পানী নহলে কোনো জীৱই জীয়াই থাকিব নোৱাৰে। পানী পানী বিভিন্ন ধৰণে প্ৰদূষণ হোৱা দেখা দেখা যায়, যেনে নদ নদীত জাবৰ জোঁথৰ পেলোৱাৰ ফলত। শস্য পথাৰত, থকা পানী শস্য পথাৰত থকা পানীত আমি কীটনাশক দ্ৰব্য ৰাসায়নিক দ্ৰব্য পেলোৱাৰ ফলত। উম আমাৰ কল কাৰখানাৰ পৰা ওলোৱা দূষিত পানী, আৰু দূষিত পানীবোৰ নদ নদীত পেলোৱাৰ ফলত, অ এই এই এইবোৰ বিভিন্ন কাৰণত পানী প্ৰদূ্ষন হোৱা দেখা যায়। আমি পানী পানী প্ৰদূষণ পানী ভাৰত এখন ন নদী মাতৃক দেশ বুলি জনাই যায়। ভাৰ ভাৰ অ এই ভাৰতত, ভাৰতত নদীবোৰৰ অৱস্থা এতিয়া এনেকুৱাই বেয়া হৈছে বেয়া হৈছে যে, আৰু ভাৰত ভাৰতৰ নদীবোৰ আগ আগ আগতে আছিল যে ভাৰতৰ নদীৰ পানী মানুহে ব্যৱহাৰ কৰিছিল। খাইছিল, সকলো কামতে নদীৰ পানী বা খাল খাল বিলৰ খাল বিলৰ পানীয়ে ব্যৱহাৰ কৰিছিল কিন্তু এতিয়া সেই অৱস্থা নাই। কাৰণ এই পানী পানীবোৰ পানীবোৰ প্ৰদূৰ্ষনৰৰ ফলত পানী প্ৰদূৰ্ষনৰ ফলত এইবোৰ ব্যৱহাৰ কৰিব পৰা নাযায়। আহ আ আমি জানো যে গংগা নদীৰ এ, এ গংগা নদী আমাৰ অতি ভাৰতৰ অতি লাগতিয়াল নদী। মানে অতি ডা অ অতি ডাঙৰ নদী এই নদী এই নদী, এতিয়া এনেকুৱা প্ৰদূ্ষন হৈছে যে কিবা আ কিবা নাম্বৰত কিবা প্ৰদূ্ষনত কিবা সং কিবা পাৰ্চন পানী প্ৰদূষণ হৈয়ে গৈছে ন গংগা নদীত। গংগা আৰু অ এই নদ নদীসমূহ নদ নদীসমূহ প্ৰদূ খনৰ পৰা ৰক্ষা কৰাটো আমাৰ অতি প্ৰয়োজন। আমি নদ নদীত যাবৰ যথৰ পেল আৰু জাবৰ যথৰ পেলোৱা বন্ধ কৰা, আগ বন্ধ কৰা উচিত, যাব কল কাৰখানাৰ পানীবোৰো ন নদ নদীত পেলোৱা বন্ধ কৰিলে আমাৰ অতি প্ৰ অতি, গুৰুত্বপূৰ্ণ অতি ভাল ভাল কাম হব। কাৰণ নদ নদী ন নদীত পানীসমূহ পেলালে সেই পানী আমি কেতিয়াও আৰু নদ নদীৰ পানী ব্যৱহাৰ কৰিব নোৱাৰো। আগৰ আগত আগৰ মানুহবোৰে নদ নদীৰ পানী যেনেকৈ ব্যৱহাৰ কৰিছিল এতিয়া নোৱাৰি।
হয়
পামি পাৰমি আহ
হয়, আপুনি ঠিক কথাই কৈছে এইটো।
অ', বায়ু বা বায়ু প্ৰদূ্ষণো এটিয়া অন্যতম গো প্ৰদূষণ, পৰিৱেশ প্ৰদূষনৰ ভিতৰত অন্যতম প্ৰদূষন বুলি জনাও যায়। আপুনি বায়ু প্ৰদূষণৰ বিষয়ে অলপ ক'ব পাৰিবনে?
হয়, হয়, বায়ু প্ৰদূষণ বুলি ক'লে, আমি বুজো যে, ধৰি লোৱা আমাৰ যিবোৰ আমাৰ ৰাষ্ট্ৰ তাহঁতে তুলি থকা, গাড়ী-মটৰবোৰৰ পৰা ওলোৱা বা নিৰ্গত হোৱা ধোঁৱা বা আমাৰ কল-কাৰখানা বা ইণ্ডাষ্ট্ৰি আদিৰ পৰা আমাৰ যিবোৰ ধোৱা ওলাই, এই বোৰে আমাৰ, আহ বায়ুটো প্ৰদূষিত কৰা দেখা যায়, লগতে পুৰ যিবিলাক পুৰণি আমাৰ গাড়ী-মটৰ আছে, সেইবোৰৰ পৰাও আমাৰ অত্যাধিক আহ ধোঁৱা আমাৰ ওলোৱা দেখা যায়, যাৰ ফলত আমাৰ পৰিৱেশটো অত্যাধিকভাৱে আমাৰ বিনষ্ট হ'বলৈ ধৰি ৰিচে, আহ লগতে চাবলৈ গ'লে আমাৰ মানৱ সমাজত আহ আমাৰ যিবিলাক, মানুহে আমাৰ মাদক দ্ৰব্যই হওক বা সুৰা আদি আমাৰ সেৱন কৰে, তাৰ ফলত আমাৰ তেওঁলোকৰ সেৱন কৰাৰ লগতে তেওঁলোক কৰ, দেহৰো, দেহৰো অনিষ্ট লগত তে, আমাৰ পৰিৱেশটোও বিনষ্ট হোৱা আমি দেখিবলৈ পাওঁ। বা যাৰ ফলত আমি উশ উশাহ-নিশাহ ল'বলৈ বৰ্তমান সময়ত আহ কষ্ট পোৱা হৈছ তেওঁলগতে বিভিন্ন বেমাৰে আমাক আগুৰ, আগুৰি ধৰিছে। অহ, আপুনি অ', আপুনি শুনি আছেনে?
আছোঁ, আছোঁ, আছোঁ, আপুনি কৈ থাকক।
নে আহ, অলপ আগত আহ ক'লেই যে আহ পানীবোৰো আমাৰ উম, বহুতো বা বিভিন্ন প্ৰকাৰে প্ৰদূষিত হ'বলৈ ধৰিছে, আহ আপুনি কৈছিলেই যে, যি সেইবোৰ আমাৰ কল-কাৰখানাৰ পৰা ওলোৱা আৱৰ্জনাবোৰ অলাগতিয়াল, সেইবোৰ আমাৰ অ', বিভিন্ন অহ মানুহে নি তাত, অ', নদী বা জান-জুৰি আদিত পেলাই দিয়ে, বা আহ ধৰি লোৱা নদীৰ ওচৰত এটা, আহ বিভিন্ন ধৰণৰ উদ্যোগী মানুহে, আমাৰ কল-কাৰখানাবোৰ স্থাপন কৰি তাৰ অহ, ওচৰৰ পৰাই যাতে আৱৰ্জনাবোৰ পেলাই দিবলৈ পাৰে, অ', বা পেলাই দিয়া আমি সেইবোৰ বৰ্তমান সময়ত দেখি বলৈ পাইছো, গতিকে ইয়াৰ ফলত আমাৰ পানীবোৰ বিভিন্ন প্ৰকাৰে প্ৰদূষিত হ'বলৈ ধৰিছে। অ', লগতে আমাৰ যিবিলাক, আহ পানীত থকা জ্বলন্ত প্ৰাণী সেইবোৰো আমাৰ বৰ্তমান বিলুপ্তিৰ পথত যাই আছে, ধৰি লও আমাৰ মাছ মাছেই হওক বা অন্য জ্বলন্ত প্ৰাণীবোৰ বৰ্তমান অ', বিলুপ্তিৰ পথত অ'। যাবলৈ ধৰিছে, আৰু লগতে মই ভাবো যে অহ আমাৰ যিবোৰ সমাজত মাছমৰীয়া আছে, তেওঁলোকৰ জীৱিকাৰ প্ৰধান আ আহিলাই হৈছে আহ মাছ মৰা। যদি পানীবোৰ প্ৰদূষিত হোৱাৰ ফলত মাছবোৰ নোহোৱা হৈ যায়। তেওঁলোকে জীৱিকা কেনেকৈ নিৰ্বাহ কৰিব। গতিকে আ চাবলৈ গ'লে আমি অ পানী। বোৰ আমি প্ৰদূষিত। কৰিব নালাগে বা আমি। সকলোৱে আৰু সেইটো ৰোধ কৰিবলৈ আমি অঁহ। এক বিভিন্ন প্ৰকাৰৰ ব্যৱস্থাপনা আমি আ হাতত ল'ব লাগে। অ লগতে আমি চৰকাৰেও আহ যাতে ইয়াৰ ওপৰত। বিভিন্ন ধৰণৰ আঁচনিৰ জৰি়য়তে এইবোৰ প্ৰদূষণ নোহোৱা কৰিব পাৰে। তাৰ ওপৰত আমি সকলোৱে গুৰুত্ব দিব লাগে গতিকে আপুনি আ। এইবোৰ যে প্ৰদূষিত হৈ আছে ধৰি লোৱা মাটি প্ৰদূষিত হওক। অ পানী প্ৰদূষণেই হওক হয়। এইবোৰ আপুনি ৰোধ কৰিবৰ কাৰণে অকনমান কৈ দিব পাৰিবনে।
অ, পাৰিম পাৰিম। মানে বায়ু বায়ু প্ৰদূষনৰ কথাহে ধৰিলো আমি বায়ু প্ৰদূষনত। গ বায়ু প্ৰদূ্ষন হোৱাৰ অন্য কাৰ অন্যতম কাৰণ হ'ল কলখানা। কল-কাৰখানাৰ পৰা ওলোৱা ধোৱা নাইবা যান-বাহনৰ পৰা ওলোৱা। ধোঁৱা উম, ধোঁৱা আদিৰ ফলত বায়ু প্ৰদূ্ষণ হোৱা দেখা যায়। বায়ু প্ৰদূ। খন নোহোৱা হবলৈ হলে কৰ কাৰখানাৰ সংখ্যা ভাৰতত আমাৰ। কমোৱা উচিত কল কাৰখানাৰ সংখ্য্া কমোৱা উচিত বা যা। গা যান বাহনৰ পৰা ওলোৱা ধোঁৱা কমোৱাৰ বাবে যান কিবা। চাৰ্জিং মানে আজিকালি যে ওলাইছে বে বেটাৰীত চলোৱা গাড়ী। এইবো সেইবোৰছ। চলোৱা সেইবোৰ চলোৱাটো মই অতি গুৰুত্বপূৰ্ণ বুলি ভাবো।
হয় হয় আপুনি অ।
মই অলপ আগতে আপোনাক কলো আপুনিও কলে অলপ চলপ। তাৰ পৰা পানী প্ৰদূষণৰ আমি । পেলোৱা বন্ধ কৰিলে অল। কিছু কম পৰিমাণে হলেতো পানী প্ৰদূৰষণ হোৱা কমি যাব ন ম। পানী প্ৰদূ্ষন কমে অলপ। অলপ পানী বৰষণ কমিল মানে বহুত আমাৰ প্ৰয়োজনীয়। প্ৰয়োজন বহুত আমাৰ আমাৰ পৰিৱেশৰ কাৰণে বহুত ভাল হয়। পানী প্ৰদূ্ষণ কমি গ'ল পানীত বস্তু মৰা মৰা জীৱ-জন্তু। পানী দেখা পোৱা যায় আজিকালি এইবোৰো বন্ধ কৰি ৰাখ। তাৰ পিছত আমাৰ এই মাটি প্ৰদূ্ষনৰ কথাহে
হয় হয় আপোনাৰ লগত হয় হয় কথা পাতি ভাল লাগিল অ। বহুতো নজনা কথা জানি। ব পাৰো গতিকে দিয়ক কেতিয়াবা আকৌ ইয়াৰ ওপৰত আমি আলোচনা।
অ অ দিয়ক তেতিয়া ধন্যবাদ।